হেল্ল'।
অ মোৰ ভইচটো আহিছে নে?
অ আহিছে আহিছে।
অ ভালকৈ আহিছে নে ভইচটো মোৰ? কি কৰি আছা তুমি?
মই এনেই অকনমান চিনেমা চাই আহিলো এতিয়া শুবলৈ ল'ম আৰু লাহেকৈ।
অ আচ্ছা হয় নেকি? পিছে কি ভাত-চাত খালা?
অ খাইছো খাইছো। তুমি খালানে?
অ খালো খালো। বাকী খবৰ পাতি কেনে তোমাৰ?
খবৰ আছো আৰু ভালকে এতিয়া পৰা ক্ষা শেষ হ'ল লাহেকে সেইকাৰণে অকণমান ৰিলেক্স কৰি আছোঁ আৰু।
অ আচ্ছা ঠিকেই।
তোমাৰ কোৱা তুমি ক্ৰিকেট খেলি আছা নে?
অ অ খেলি আছো। তুমি কি বেডমিণ্টন খেলি আছা?
তোমাৰ ভইচটো অহা নাই ভালকে।
এতিয়া আহিছে? হেল্ল'
অ এতিয়া বাজি বাজি আহিছে, অ এতিয়া আহিছে।
অ এ মানে সেই গালত লাগি আছো মোবাইলতটো সেইটো কাৰণে অহা নাই চাগে, এতিয়া আহিছে? হেল্ল'
অ এ এতিয়া আহিছে অকনমান অকনমান।
জোৰকে অহা নাই নেকি?
অ আহিছে আহিছে এতিয়াই আহিছে।
অ মানে আমাৰ ইয়াতে জোৰকে বৰষুণ দি আছে ন ত সেইকাৰণে অলপ প্ৰব্লেম হৈ আছে চাগে, বুজিলা কথা
অ বৰষুণ দি আছে নেকি?
অ বহুত জোৰকে দি আছে বৰষুণ ইয়াতে চ' সেইকাৰণে হ'ব তোমাৰ তুমি মোৰ শব্দ পোৱা নাই চাগে। বাকী
অ মই বুজিছো বাৰু কথাবোৰ।
অ বুজি পাইছা? ইতা শুনা পাই আছানে?
অ পাইছো পাইছো এতিয়াহে ভালকে পাইছো।
ঘৰত ভাত কিহেদি খালা?
আহ ভুলৰ আঞ্জা বনাইছিলে।
ৱা ভুল কোৱা?
আমাৰ ঘৰৰে মানে আমি খেতি বুলি নকওঁ কিন্তু আমাৰ ঘৰত মানে পিছফালে ঠাই আছে আৰু তো আমি নিজৰ কিছুমান চব্জি নিজে মানে হেৰি কৰোঁ আৰু।
অ অ আচ্ছা ঠিকে ভালেচোন তেতিয়াহ'লে।
অ, আহিবা কোনোবা দিনা আমাৰ ঘৰলে।
অ মাতিছা যদি যাম দিয়া, অ কৈছো ন এইবাৰ বিহুৰ ফালে যাম দে নহলে মই। হেল্ল'?
হেল্ল'? তোমাৰ আৱাটো আকৌ অ এতিয়া আহিছে অক।
অ অ, এইবাৰ বিহুৰ ফালে যাম দিয়া মই চাগে? অহ, বিহুৰ ফালে যাম চাগে মই? মানে তোমালোকৰ ফালে মোৰ এটা ভণ্টি থাকে তো সিহঁতৰ ফালে যাব মোক মাতিছে। ত' মই তাতে যত লগত তোমালোকৰ ফালে যাব পাৰিম যাই লম এবাৰ।
অ'। তেতিয়া আমি একেলগে, এইয়া নদীৰ ফালেও যাব পাৰিম, আমাৰ ওচৰতে মানে ব্ৰহ্মপুত্ৰ আছে
অ, ভালে তেতিয়াহলে। পিছে তোমালোকৰ ফালে বৰষুত দি আছে নে নাই?
এই তোমাৰ ভইচটো আহাঁ
অঁ এতিয়া আহিছে।
তোমালোকৰ ফালে বৰষুণ দিছে নে দিয়া নাই?
নাই, বৰষুণটো নাই
অ এতিয়া ভইচটো আহিছে জোৰকে। বৰষুণো দিয়া নাই নেকি তোমাৰ ঘৰফালে? ল
তোমাৰ ভইচটো একদম মানে শুনা পোৱা যোৱা নাই?
নেটৱৰ্কৰ ইছ্যু হৈ আছে ৰবা বৰষুণ অলপ ৰখিলে অলপ ৰখিছে এতিয়া, এতিয়া আহিছে?
হেল্ল'?
উম, বাকী খবৰ - পাতি আংকুল - আনটিৰ খবৰ কেনে? হেল্ল'?
হেল্ল'?